অ।
নমস্কাৰ।
কাৰ
কি কৰি আছে?
মই তোমাৰ এয়া আ যিহে গৰম পৰিছে ভিতৰতে শুই আছো। তুমি?
ময়ো বহি আছো।
অ আচ্ছা, ওলাই কলো যোৱা নাই?
নাই নাই। তুমি?
অ নাই যোৱা নাই যোৱা।
উম। পিছে তোমাক মই বিশেষ কথা এটাৰ কাৰণেহে ফোন কৰিছিলো।
কোৱাচোন বাৰু কথাটো কেনেকুৱা ধৰণৰ?
পিছে তোমালোকৰ এইফালে গাঁৱত বোলো জাৰ্চী বোৰো পাম নেকি বাৰু?
জাৰ্চি গৰু জাৰ্চি নাই, ক্ৰচছে আছে।
গাখীৰ জাৰ্চি গৰুটোত ভাল হয় নেকি ন বন্ধু?
অ তোমাৰ অ জাৰ্চি গৰুত মানে তোমাৰ এটাই গাখীৰটো চবতে ভাল মানে তোমাৰ ডাইৰেক্ট গৰুৰ পৰা ওলোৱা কিন্তু তোমাৰ হে আৰু মানে ধৰ জাৰ্চি গৰুৱে বেছি লিটাৰ দিব পাৰে আৰু কিয় মানে ক্ৰচ বা এনেকুৱা এ গাঁৱলী এনেকুৱা সৰুবোৰে ধৰক কম দিয়া আৰু সিমানটোৱেই ডিফাৰেঞ্চ বাকী তেনেকুৱা একো নাই।
পিছে হেৰি কি বুলি কয় তোমাৰ এনেকে চিনাকি নাই নেকি বাৰু?
কাৰ মোৰ চিনাকি মোৰ চিনাকি তোমাৰ তেনেকুৱা আছে বাৰু। জাৰ্চি নাই খালি তেনেকুৱা ভাল গৰু আছে ধৰ তোমাৰ। এবাৰতে ধৰক পাঁচ, ছয় লিটাৰ এনেকেও দিয়ে। কিছুমানে আঠ, দহ লিটাৰ। দিয়ে।
উম, পিছে দহ। এ কে কেইটামান কিনিলে ভাল হ'ব পিছে মই যদি এখন গোহালি খোলো?
তুমি গোহালি খুলিবা?
অ।
তুমি গোহালি যদি খোলা তেতিয়া হ'লে তুমি মানে ধম এ এ তোমাৰ কথা এতিয়া আপডাল কৰিবৰ কাৰণে মানুহ লাগিব ন। তোমাৰ এজন এই যদি মাইকী গৰু আনা সিহঁতেই তোমাৰ কম। তেওঁ মানে মই কৈ দিছো তোমাৰ মানে তোমাৰ দুদিনতে তোমাৰ এবিঘা মাটিত যদি পুৰা ঘাঁ গজি থাকে দীঘল, দীঘল দল ঘা চাফা কৰি দিব মানে ভাবা কিমান বেছি ঘা খাই। সেইখিনি তুমি যদি খুৱাব পাৰা তেতিয়া হ'লে তেনেকুৱা তোমাৰ কথা আৰু তুমি পাঁচজনীও নিয় পাৰা দহজনীও আনিব পাৰা।
অ পাঁচজনী আনিব পাৰিলে যদি দহ লিকাই দিয়ে দহ লিটাকে যদি দিয়ে মই হোটেল পাঁচখন মানত দিব পাৰিম ন বন্ধু।
অ তুমি দিব পাৰিবা এইটো কি বুলি কয় সেয়া আৰু মানে ধৰ তুমি যদি মিলাৱত নকৰা তেতিয়া হ'লে তুমি ধুনীয়া চবে তোমাৰ গাখীৰে বিচাৰিব।
পিছে তুমি মোক এনেকে গ্ৰাহক চাই দিব পাৰিবানে? গ্ৰাহক চাই দিব পাৰিবানে?
গাহক চাই দিব পাৰিম বাৰু তুমি আগতে গৰুটো লৈ লোৱা।
অ', পিছে তুমি কে পইচা মোৰ হাতত আছে বাৰু। তুমি কথা পাতি দিবানে কি?
অ', বাৰু মই পাতি দিম বাৰু কথা গৰু তোমাৰ এই প্ৰথমতে দুজনীয়ে পাতি চাওঁ ন, তাৰপিছত বাকী তেনেকে চাই চাই মানে এ কি চাই ন য'ত কমত পাওঁ তাতে লৈ ল'বা।
পিছে কিমান মান পৰিব চাগে?
তোমাৰ কিমান মান মানে এজনী গৰু তোমাৰ তাত আহ পঞ্চাশ হাজাৰ চল্লিশ হাজাৰ তেনেকে পৰে।
উম মানে দুজনীত তুমি আশী হেজাৰ মান ধৰা আৰু ন?
দুজনী তুমি আশী সত্তৰ হাজাৰ টকাত পাই যাবা বাৰু।
অ', পিছে এনেই গোহালিটো বনাবলৈ কি কি লাগিব চাগে বন্ধু?
চিমেণ্ট বালি লাগিব আৰু বাঁহেৰে বনালে বাঁহ লাগিব গুণা সুঁতা লাগিব তাঁৰ লাগিব।
পিছে তুমি বনাই দিব পাৰিবানে মই যদি তোমাক কিবা এটা পইচা দি
অ', মই তোমাৰ বা আৰু এই পকাৰ কাম নকৰো নহয়। মই টাইলছৰ কামহে কৰো।
টাইলছৰ কাম কৰা হে নেকি?
তেতিয়াহ'লে ক'ব পাৰা।
এনেকা ক-কোনোবা আছে নেকি বাৰু তোমাৰ এনে চিনাকি?
উম, নাই নহয়।
অ।
অ অ ৰখাচোন ৰখা হে সেইদিনাখন আমাৰ ঘৰৰ পিছ ফালৰ মানে আমাৰো মানে ককাহঁতৰ ঘৰতে মই ধৰা আছো ন ককাহতৰ ঘৰত এ মানে তোমাৰ ছাগলী আছে যে তাত মানে কি হ'ল সেইদিনাখন এ এনেকুৱা এখন এ দেখাই গ'ল দেই তাৰপিছত তোমাৰ এতিয়া লগও কাৰণে মানে মানুহ এজন মাতিছিলে এতিয়া দূৰ হৈ যাব নহয় ঘৰখন মানে ফিনিচিং বৰ ধুনীয়া আৰু।
অ। হ'ব বাৰু মোৰ ঘৰত তোমাৰ ঘৰতকে খুব বেছি তিনি কিলোমিটাৰ মানে হ'ব।
অঁ।
হৈ যাব।
অ হৈ যাব।
অ পিছে হেৰি যোগাৰ পাতি এইখিনি গোহালিটো বনাতে কিমান মান খৰচ হ'ব জেকেট তোমাৰ মতে?
অ তোমাৰ কমে পাঁচ হাজাৰ মান চাৰি হাজাৰ মান যাব চাগে।
অ পিছে আৰু গৰুক তোমাৰ যে মানে সুস্থ খবৰ ৰাখিবলৈ হলে কি কি যোগাৰ?
তুমি ভুচি দিব লাগিব তাৰপিছত আকৌ আহ তেনেকে ধানৰ যোনটো পতানতটো থাকে যে
উম।
দিব লাগিব তেনেকে মানে ভালকে ভুচি চুচি এইবোৰ দিব লাগিব তুমি আকৌ মানে ধৰ ৰাতিপুৱা উলিয়াই লৈ গৈ পোৱা ন তাৰপিছত আকৌ অ একদম আবেলি সময়ত দানা দিব লাগিব।
উম আৰু যদি মই গৰুটোক যদি একদম সুস্থ হৈ যদি ৰাখিব যদি বিচাৰো তেনে কি কি কৰিব লাগিব?
আহ সুস্থ হৈ থাকিব হলে? তেতিয়া তোমাৰ মানে ভালকৈ মেৰামতি কৰিব লাগিব মই শুনা মই যিমান খিনি জানো দেখিছো তাৰ পা কৈছো আৰু তুমি ধৰা ৰাতিপুৱা আহ তুমি গ'লা ধৰ তাত এ যত মানে গৰু দি কৰি আহিলা তোমাৰ খাবৰ কাৰণে কুটি জুটি মাৰি কৰি তাহতক এটা জেগাত তাৰপিছত আবেলি সময়ত ধৰা আনিলা আনি পেলাই জগাত এটা দি পেলাই জগা এটা দিলা মানে মহ চহ খিনিয়ে খায় ন সিহঁতে অশান্তি পায়। তাৰপৰা সিহঁতৰ বেমাৰ চেমাৰো হয়।
উম।
সেই কাৰণে তুমি এটা কাম কৰিবা এইটো কি বুলি কয় মানে জগা দিলা তাৰপিছত সিহঁতক গা আমাৰ এই এনেকুৱা ধৰ তোমাৰ ডম্বৰু গছৰ পাত তাৰপিছত আকৌ এনেকে যি টি মানে ধৰ দল এনেকুৱা মানে এই যে ধৰক তোমালোকৰ ঘৰত যিবোৰ চবজি চবজি বনোৱা তাৰ বাকলিবোৰ এনেকে সিজালা নিমখ অকণ দি, নিমখ অকণ দি পেলাই তাত ভুচি দি দিলা এনেকে দানা দিলা ধৰ খাবলে
উম।
এনেকে তোমাৰ দিলে মানে তোমাৰ ভাল আৰু।
এনেই অ হয় বাৰু পিছে যদি মই ঘৰত ঘাঁহ আনি দিলে ভাল হ'ব নে নে গৰুটোক চৰাবলৈ গ'লে ভাল হ'ব বাৰু?
আমি ঘৰতে মানে ঘাঁহ আনি দিলেও ভাল নহব আৰু চৰাব নিলেও ভাল হব কিন্তু দুইটাই যদি কৰা তেতিয়া বেছি ভাল হ'ব।
পিছে কোনটোত কৰিলে ভাল হ'ব চাগে তোমাৰ মতে?
দুইটাই কৰিব লাগিব তেতিয়া তোমাৰ মানে কি গৰুজনীয়ে যিমান ঘাঁ খাব সিমান গাখীৰ দি দিব। তুমি যিমান মানে ভোকৰ ৰাখিবা সিমান গাখীৰ নাপাবা সেইয়াই তাৰ ঘাঁহৰ পৰাহে গাখীৰ হবতো।
উম, পিছে এনেই গৰু বাৰু কিবা এনেকে অ, শক্তিশীল হব হলে প্ৰটিন-চটিন কিবা-কিবি, পাব লাগিব চাগে ন বন্ধু?
তুমি গৰু শক্তিশালী হ'বৰ কাৰণে প্ৰটিন খুৱাব নালাগে, সিহঁতবোৰ গৰুহে ধৰা মানুহতো নহয়। সেইটো কাৰণে সিহঁতৰ অকল এয়া চাউল মই যোনখিনি কৈছো ধৰ তোমাৰ ঘৰত ধৰা জিকা-চিকা ৰঙালাও আনিলা। তাৰ পিছত ধৰক ভোল আনিলা ভেন্দি আনিলা আলু, পিয়াজ, বিলাহী, এই কোমোৰাঁ, পানীলাও, তিয়হ এইবোৰ আনিলা ন তাৰ সেইখিনি ধৰক কিছুমান ধৰক কেতিয়াবা অলপ গেলি যায়। মানে ধৰক দিন হৈ গ'ল ন তোমালোকে নাখাও বা এতিয়া গেলি যোৱা নহয় আৰু। ত নাখাওঁ বুলিয়ে ভাবিছো। কিহৰ ধৰ এইবোৰ বাকলিবোৰ এইখিনি কালেক্ট কৰি পেলাই ধৰ তুমি এ, আবেলি সময়ত ধৰক সিহঁতক খুৱাইছা এই তেতিয়া ভাল আকৌ ধৰ এ, সপ্তাহত এদিন ধৰক সিহঁতক ভালকে গা, পা ধুৱাইছা তাৰ পি ছত যদি সিহঁতত লাগিছে যে বেমাৰ কিবা এটা হৈ আছে সময়ত যদি মেৰামতি কৰিছা ধৰক, ঔষধ-চৌখধ খুৱাইছা তেতিয়া হ'লে একো নাই আৰু আৰু ধৰক সিহঁতক গৰম ঠাণ্ডাটো বুজিব লাগি গিব তুমি যদি গৰম বেছি আছে, তুমি যদি তাত ফেনৰ ব্যৱস্থা কৰা। তেতিয়া ভাল, আকৌ যদি তোমাৰ ঠাণ্ডা বহুত তেতিয়াহ'লে ধৰ তোমাৰ লগৰ সিহঁতৰো কাপ- কাপোৰ টো নাপায় এই মৰাপাটৰ বস্তা পায়, এই কণ্টল দোকানত। সেই কণ্টল দোকানত মৰা পাতৰ বস্ তাৰপাই সেই মৰাপাতৰ বস্তা এইটো কি বুলি কয় ধৰ লগাই দিলা। লগাই দি বোলে, তেতিয়া কি হয় মৰাপটৰ বস্তাটোৱে মানে বহুত ঠাণ্ডাটো ৰখাই দিয়ে, ত' সিহঁতে গৰম পায়। দেখিছা চাগে এনেকে মানুহৰ ঘৰত?
অঁ, মোৰ বাৰু ইমান এটা বিশেষ অভিজ্ঞতা নাই সেইকাৰণে মই তোমাক সুধিব লগা হ'ল বাৰু।
অঁ অঁ তাৰপিছত তেনেকে এ মানে তুমি যদি কৰা তেতিয়াহ'লে একোৱে চিন্ চিন্তা কৰিব নালাগে তোমাৰ গৰু মানে মানে বহুত দিন জীয়াবও লগতে তোমাৰো মানে আহ সেইফালৰ পৰা লাভ হে দিব আৰু ধৰ যদি প্ৰথমতে গৰুজনীয়ে বেলেগ ই তোমাৰ য'ত আছিলে তাত যদি পাঁচ লিটাৰ গাখীৰ দিছিলে, তুমি যদি সেইমতে মেৰামতি কৰি ৰাখা তোমাৰ আঠ লিটাৰ গাখীৰ দিব। আৰু তিনি লিটাৰ গাখীৰো তুমি যদি বেচিব পাৰা তেতিয়া হ'লে ভাবাচোন তোমাৰ কিমান লাভ এদিনত চোৱা হে তোমাৰ বাৰু এশ টকা টকাকেই ওলালে এশ টকাকে যদি ওলাই তোমাৰ এমাহত ত্ৰিৰিশ দিনত তোমাৰ তিনি হাজাৰ টকা ওলাই আছে হয়নে? অঁ তেনে- এ তুমি হিচাপ কৰি গ'লে চোৱাচোন কিমান খিনি পাবা, আকৌ বাকী খিনিটো আছেই। তুমি এজনী গৰুহে কৈছো, তুমিতো এতিয়া চাৰি পাঁচজনী কৈছা।
অঁহ
তেনেকে তোমাৰ মানে, ধুনীয়া এটাকে ওলাই থাকিব। বুজিছা, তুমি যদি তিনি অ তুমি যদি, এ চাৰিজনী গৰু আনা বা পাঁচজনী গৰু যদি তুমি আনিব পাৰা তেতিয়াহ'লে তুমি, তোমাৰ মাহেকত পোন্ধৰ হাজাৰ টকা আৰামছে ওলাই থাকিব।
উম, পিছে মই এই ব্যৱসায়টো বে বিষয় তোমাক যদি সুধিলো তোমাৰ মতে এই কামটো কৰিলে ভাল হ'ব নে বেয়া হব।
নাই-নাই কামটো চোৱা হা চব কামেই ভাল খালি কৰিব জানিব লাগিব। তুমি কৱা-কেনেকে কৰিছা সেইটোহে। তোমাৰ লগত কথা, এতিয়া ধৰ কিছুমানে ভাল কামটো, এতিয়া শুনাহে তুমি গৰু খিনি আ আনিলা আনি লৈ পেলাই তুমি এৰি দিছা খাইছে আকৌ, সন্ধিয়া লৈ আহিচা থৈছা, আকৌ ৰাতিপুৱা এৰি দিছা সেই তেনেকে কৰিলে নহব। সিহঁতক তুমি মেৰামতি কৰি ৰাখি দিব লাগিব ভালকে এ, তেতিয়া ধৰ মানে ধৰ সিহঁতক তুমি যত্ন ল'ব লাগিব, যত্ন ললে চব বস্তুৱে ভাল। যদি তুমি যত্ন লব নোৱাৰা তেতিয়াহ'লে চব বস্তুৱে বেয়া।
অ', হয় বাৰু কথাটো তেনেহলে।
অ', সেইটোৱে। তাকে ময়ো মানে তোমাৰ এতিয়া ককা হঁতৰ ঘৰত ছাগলী আছে নহয়, তেনেকুৱা সেইদিনাখন পোৱালি দিলে। তাকে মানে কি হ'ল মই, অ' মানে তোমাৰ সেই আমাৰ এই গম নাপালো, আ, তোমাৰ এই গৰমতে ৰাতি দি দিলে তাৰপিছত আৰু তিনটা দিছিলে তাকে এতিয়া খাহী ছাগলী এটা মৰিয়ে থাকিলে।
অ', পিছে সিহঁতক চোৱা-বোৱা তুমিয়ে কৰা নে?
মই আৰু ককায়ে কৰো বাৰু।
উম, উম।
অ', ককা ঘৰত, আমাৰ ছাগলী তোমাৰ এত, এতিয়া সাতাইছ টা আছে।
উম, ঠিকে আছে, তোমাৰ এনেই যদি তোমাক কথা এটা সুধো বেয়া পাবা নেকি বন্ধু?
কোৱাচোন।
তোমাৰ এনেই ছাগলী খিনিৰ পৰা মাহেকত কিমান মান উপাৰ্জন হয় পইচা।
মোৰ মাহেকত নহয় তোমাৰ, আ, মানে এ লাগে টাইম মানে ধৰ, এতিয়া মোৰ ছাগলী বিজনেচৰ বাহিৰে বেলেগো আছেতো। মানে মই মুৰ্গী দোকান দিওঁ, তাৰ মানে এজন ব্ৰইলাৰ মুৰ্গী কাটো আৰু। তাৰপিছত এতিয়া ছাগলীটোৰ আৰু কেনেকুৱা মই যদি তোমাৰ এবছৰত ধৰ মই যদি তিনটা বা চাৰিটা ছাগলীও বেচিব পাও, চাৰিটা ছাগলীও যদি তো তোমাৰ, এটা ছাগলীত তোমাৰ পোন্ধৰ হাজাৰকেও বেচিব পাৰোঁ খাঁহী। তেতিয়াহ'লে মোৰ চাৰিটাত তোমাৰ ধুনীয়াকৈ ষাঠি হাজাৰ টকা ওলাই আছে।
উম।
সেইটোৱে আৰু তাকে মোৰো মানে এইপিনে কাম এটা আছিলে। মানে তোমাৰ এই ছাগলী খিনিৰ কাৰণে যাবলগীয়া আছিলে, এই দুজনী মান ছাগলী মানে চক কুৰ কিবা এনেকুৱা দেখা নাপায় নেকি, ৰাতি মানে বেবাই থাকে। খাহী, তাকে ঔষধ আনোগৈ। মই বাৰু তোমাৰ লগত পিছত কথা পাতিম দিয়া, কোৱাচোন।
এ, তুমি যে ছাগলী যে হেৰি কৰি আছা?
অ'।
যদি, এ গৰুখিনিৰ লগতে যদি ছাগলী হেৰি কৰিম বুলি ভাবো বেয়া হব নেকি চাগে বাৰু।
নহয়-নহয়, একদম নহয় বাৰু। অ' মই তোমাৰ লগত পিছত কথা পাতিম দিয়া হ'ব। ম ম মানে মাতি আছে ন। পিছত কথা পাতিম দিয়া। অ' অ'।